ল। হেল্ল'।
হেল্ল'।
শুনিছা।
শুনিছা নে।
অ শুনিছোঁ, তোমাৰ মোবাইলটো চাইলেণ্ট কৰি লোৱা।
অ ৰবা ৰবা। ভাত খালা।
উম এইমাত্ৰ খালোঁ তুমি খালা?
মই খাইয়ে আছোঁ।
কিহেৰে?
এয়া বিলাহী বনাইছে, দালি বনাইছে। মাছ? অ গৈছিলোঁ তুমি গৈছিলা?
উম গৈছিলোঁ।
আ, একদম ধুনীয়া হৈছে। আচ্ছা তোমাৰ লগত যে তুমি যে কৈছিলা ট্ৰিপত যাম বুলি। ট্ৰিপটো কি হ'ল এতিয়া।
হ'ব আৰু দুই তাৰিখে।
নহ।
উম ফিক্স।
আচ্ছা কোন কোন যাব? চাৰিজনে নহয় জানো।
অ অ আমি চাৰিজন।
ভাত খালা তুমি?
খালোঁ।
অ', পৰীক্ষা আছে কাইলৈ ন, প্ৰেজেন্টটেচন আছে
তোমাৰো আছে ন। অহ তাৰপিছত।
ঘৰৰ পৰা ক'ৰবাত ঘূৰিব যোৱা প্লেন বনাইছেনে নাই।
তেনেকে বনোৱা নাই। গৰমৰ দিনত ক'তোনো যাব আৰু।
পুৱাতে পাৰ্কত এবাৰ যাব পালে ভাল আছিল
উম, যাম নহলে ওলাবা ঘৰৰ পৰা, ঘৰৰ পৰা যোৱাতকে লগবিলাক লগৰ কেইটা গলে ভাল লাগে
সেয়াই প্লেন টো বনাব পৰা যায় কিন্তু বাৰু শ্বিলঙৰ পৰা আহি লও।
উম, এইজনী যে যাব আকৌ হেৰি তাৰিখে আঠ তাৰিখে টিকট আছে তাইৰ
তাকেইতো তাইও আহি লক তাৰপিছত তাই আহি লওক পিছত, অ', আকৌ ফ্লাইটৰ টিকেট হেৰি সাত হাজাৰ মান আঠাইছ তাৰিখলৈহে হ'ব তেতিয়াহে আহিব চাগে তাই এতিয়া ন হাজাৰ দি কাটিছে
উম,
এতিয়া ন হাজাৰ দি কাটিছে আৰু অ', যেতিয়া সাতাইশ আঠাইশ মানত যেতিয়া সাত হেজাৰ হব তেতিয়াহে আহিব চাগে-
উম। আজি ভাইভা কেনেকুৱা হ'ল?
একদম মেনজনীয়ে নহয় মোক সুধিছিলে মোক কবই নোৱাৰিলো, কিন্তু জিৰো নিদিয়ে বুলি হে শুনিছো
ময়ও ক'ব নোৱাৰিলো নহয় মানে মই, স্পেলিংকেইটা হয় মই মানে বেলেগকৈ পঢ়িলো মে মানে সেইটো কলে যে মই ধৰিব নোৱাৰিলো কিন্তু মই বাকি ক্লাছিফিকেশন গোটেইখিনি জানো, কমেণ্টো জানো কিন্তু মই ক'ব নোৱাৰিলো তাৰ পিছত কিন্তু আৰু এটা সুধিছিলে সেইটো ফাইলেমটো ক'ব পাৰিলো আৰু হে হাৰ্ড মেনুটো সুধিছিলে
অ', মোক, মোক আকৌ হেৰি সুধিছিলে ই এ মাছ মাছ মাছৰ চাইণ্টিফিক নেমটো, আৰু ঘৰত উ মানে থলুৱা জেগাত কি বুলি মাতে?
ক'বই নোৱাৰিলো। মই-মই মাথাটোহে ঘুৱাই দিলো।
জিৰ' নিদিয়ে ন তাইতো ক'ব পাৰিবই, তাইৰ প্ৰেক্টিকেল কেনেকুৱা হৈছে?
প্ৰেক্টিকেলটো ভালেই হৈছে।
উম, তোমাৰ
কিন্তু ফাইলেম আৰু ক্লাছ অকল লিখিলে নহ'ব বুলি কৈছে
ফাইলাম, ক্লাছ, অৰ্ডাৰ তাৰ পিছত ফেমিলি আৰু জেনাচ স্পেচিছ, মই ফেমিলি কেইটা লিখা নাই, এটা হে হে এটা ফেমিলি লিখিছো, বাকী কেইটা ফেমিলি লিখা নাই, বাকী কেইটা লিখিছো
আৰু নন ভেনামাছ আৰু ভেনামাছ একো দিয়া নাই ন।
ভেনামাছ, নন-ভেনামাছ মানে এটা হেৰি কৰিব দিছে, সেইটো ভেন'মাছ নে নন-ভেন'মাছ আৰু কেনেকে মানে সেইটো ভেন'মাছ হয় নে নন-ভেন'মাছ হয় সেইটো আইডেণ্টিফাই কৰিব লাগে,
আমাক আকৌ এ ভেনম-সাপডালৰ নেগুডাল দিছে।
মানে সাপটো দিয়া নাই। সাপটো মাথাটো দিছে সেউজীয়া ৰঙৰ, তাৰপিছত মই লি খিছো হেৰি ট্ৰায়ংগুলাৰ হয় মাথাটো। মাথাটো ট্ৰেংগুলাৰ হলে ভেন'মাছ হয় ন?
আহ।
উম, তেনেকে লিখি
আকৌ এইটো ভেন'মাচ কিয় হয় লিখিব দিছে নহয়, ম ভে মই লিখিছো ভেনম প্ৰডিউচ কৰে কাৰণে ভেন'মাচ
ইচ! মইতো লিখা নাই মই ট্ৰাইংগল আৰু হেৰি, এ তেল ডাল চৰ্ট হয়। এটা মানত মই এটা কমেন্ট হে লিখিব পালো, টাইমতটো ইমান কম, কম দিছে আৰু দুটামান স্পেলিং ভুল হৈছে স্পীড লিখোঁতে
শুদ্ধ হলেই হ'ল আও।
খি ল'ব লাগে, হেৰি গে-আ দা গিভ-গিভেন স্পেচিমেন আইডেন্টিফাই এচ সেইখিনি লিখি ল'ব লাগে।
অ, আৰু-আৰু যে বি নম্বৰতে আছিলে দুই নম্বৰতে আছিলে সেইটো কি দিছে?
মোক বেলেগ দিছে নহয়। অ অ, তাৰ কমেন্ লিখিব দিছে। অ টি এছ বাচি এটো দিছে। মই ইন্তেষ্টাইন লিখিছো কিন্তু এইটো ভুল হৈছে নেকি নাজানো।
য়েছ পাচিং লিখিছে আও।
কমেনকেইটা শুদ্ধ হ'ব। কমেণ্ট কেইটা শুদ্ধ হ'ব লাগে। এটা কমেণ্ট দিছে নহয় লিখিব কাৰণে।
উম। কি হয় আৰু ঠিক নাই! ভালে হ'ব লাগে মোৰ মতে। প্ৰেক্টিকেল, ভাইভাটো বেয়া হৈছে কিন্তু অলপমান। কিন্তু প্ৰেক্টিকেলটো ভালেই হ'ব লাগে।
উম উম। মানে এবাৰ- অ, মেমহতে অলপমান হেৰি কৰিলে যায় সেইটো কাৰণে মানে জু'লজি টো ভালে হ'ল। মোৰ তাত। আৰু এন্থও ভাল হ'ল।
অ, এইটো কথা। আৰু এটা কথা আছিলে কি অথনি যে আমি পাতি আছিলো যে এইজনী ছোৱালী যিজনী কথা,
অঁ।
কি মানে, তাই-তাই হেটত কি মিণ্ডছেত মানে।
এনে এনেকুৱা কথা এনেকুৱা কথা নহয় এনেকুৱা কথা নহয় অ হেৰি কি বুলি অ তুমি সেইটো কথা কৈছা মানে বহুত বেয়া কৰিছে ছোৱালীজনী হয়
উম আটা হেৰি কৰি দিছে ন ঠেলিয়াই দিছে মানে ঠেলিয়াই দিছে
অ ওপৰৰ পৰা কিমান ফিত ওপৰৰ পৰা ঠেলিয়াই দিছে মাৰি পেলাইছে
ই তাৰ পিছত পুলিচক বোলে কছে এইটো মাৰডাৰ হেৰি বোলে হেল্লো'
চুইচাইড বোলে
অ চুইচাই চুইচাইড বুলি কৈছে
ছোৱালীজনী ইমান বিশ বছৰ হৈছে মানে একদম নিউজত ফালি আছে পুৰা
অ ছোৱালীজনী দেখিব ইমানো ভাল নালাগে ছোৱালীজনী ইমানো দেখিব ভাল নালাগে লৰাটো ভাল লাগে
আৰু ইমান টকা পইচা কিছুমানে কয় টকা পইচা দেখি ভাল পায় এতিয়া কি দেখি ভাল পালা তাই বাৰু কি দেখি গ'ল তাই। ইয়াৰ ইমান আছিলে এতিয়া যিটোক হে কৰে সেই। টো সেই বাদ দিয়া এইবিলাক কথা। এনে ঘৰত চবে ভালে আছে।
অ ভালেই দিয়া তোমালোকৰ ভাল।
ভালে আইতাহঁত নাই চাগে ন
আইতাহত নাই এই জাগিৰদ গৈছে মানুহ মৰিছে যে সকাম আছে মোকো মাতিছিলে এই মোক কমপিটাৰ কেলাছ আছে মই তাকে ওলাই পেলাই ভাত খাইছো
অ তুমি কেইটা বাজাট ঘৰৰ পালা
মই তিনটা মই আঢ়ৈ টাত পাইছোঁহি ঘৰ দুটাৰ পৰা দুটাত ওলাইছো আধা ঘন্টাত ঘৰ পাইছোঁ।
মানে আজিকালি হা মই আহিছো গাড়ীখনত। গাড়ীখনে কৈছে যাব বুলি পিছত কৈছে অলপমান দূৰত। উম কেইটামান থব লাগে বৰশৰীয়াৰ পৰা অলপ আগুৱাই যায় পিছত। সিহঁতক লৈ গ'ল হা উম পিছত আমাক আধাতে নমাই দিলে না আধাতে আমাক নমাই দিলে। পিছত আকৌ বেলেগে এখন গাড়ী লৈ যাব লাগে দহ টকাটো বেছিকে ভৰিলো ভৰিলোয়ে। আকৌ গাড়ী সলাই সলাই আহি থাকিলোঁ। আকৌ মাজতে অংকিতাক পাই বহাই লৈলে তিনিজন চাৰিজন একদম ভিৰ যি অসুবিধা হৈছে।
অ। আ আজি মানুহ এজন কি হৈছে হা মই যেতিয়া স্কুল কলেজৰ পৰা ওলাইছো মানুহজন মানে পইচা নাই চাগে। দেই। এখন টুমটুমত আহিছে আধা নামিছে আকৌ এখন টুমটুমত গৈছে মানুহজনক কৈছে মোক। খুচুৰা নাই নহয় মই এই দখৰতে আছোঁ আপুনি ইফালে ঘূৰি আহক গৈ তাইক থৈ আহকৈ। পিছত আকৌ ইখিনীতে আহিব মই খুচুৰাটো দি দিম।
উম উম।
টুমটুমৱালা কৈছে মোৰ যাত্ৰাটোৱে বেয়া কৰি দিলা।
হয়।
উম গৰম কেনেকুৱা দিছে।
বহুত অ সঁচাকে কৈছোঁ কিন্তু এটা কথা মই।
একদম মানে বতাহটো যে লাগিছে যি গৰম গৰম লাগিছে অলপমান।
এতিয়া মই গা ধুই লৈছোহি ইমান গৰম দি চাগে মই গা ধুই লৈছোহি এতিয়া।
উম।
এ এতিয়া যাম মোৰ আৰু দিনটোহে ৰাতি হলে মই ঘৰত যাওঁ গৈ তাত এচি আছে যে।
এতিয়া।
তাত নাথাকো মই ৰাতি হলে এতিয়া শুৱাটো ৰাতি হলে তাত যাওঁগৈ।
অ এতিয়া বেলেগত আকৌ ৰাতি হ'লে বেলেগত।
মানে ইয়াত গৰমটো বেচি দিলে তাত যাওঁ গৈ। এ ইয়াত ছটখন মানে ওপৰত নাই যে অ সেইটো খুৰাহঁতৰ ঘৰ। সেইটো খুৰাহঁতৰ ঘৰ।
আৰু এতিয়া তুমি থাকা ক'ত।
মোৰ ঘৰ খুৰাহঁতৰ ঘৰৰ দুটামান ঘৰ এৰিয়ে আমাৰ ঘৰটো পায়। কিন্তু আমাৰ ঘৰ আৰু খুৰাহঁতৰ ঘৰত কোনো লিং লাং নাই আৰু। অকমান মানে হেৰিটো বেটা ৰিলেচনটো। মোৰ লগত সেইবিলাক নাই মই থাকিব পালে হ'ল।
আমি যোৱাটো খুৰাহঁতৰ ঘৰ।
অ। অ। মোৰ লগত ইমান হেৰি নাই আৰু মই চবৰ লগতে মিলি থাকো।
উম। তানে
যোনটো পাত্ৰতে থব মই সেইটো তাতে।
চব তকাল কৰে মিলি যোৱা।
চবৰ লগতে মিলি যাম। এ তাত এতিয়া যে ইয়াতে ইমান গৰম, তাত গ'লে মই কম্বলজাপী শুই থাকিব লাগিব।
উম। মানে একদম যি গছ চছ কাটি পেলাইছে যে সেইটো। কাৰণে এইবিলাক হৈ আছে বহুত।
অ অ সেইটোও হয় নাছিল নাছিল আৰু এতিয়াতো বানপানী হৈ। এতিয়া শুনিছানে নাই।
শুনিছোঁ মানে দেখিছোঁ আৰু মোৰ।
এই কাৰ্বি আংলঙৰ বোলে সেই গেট কেইখন খুলি দিছে বোলে।
এতিয়া শ্বিলঙত যি এক্সিডেন্ট হৈ আছে, কি বা হয়।
উম মানুহসোবা আৰু কি মই পেপাৰত পাইছো মানে দুহেজাৰ ত্ৰিশ চনলৈ মানুহ বোলে সেনেকেই মৰিব। গৰমত এক্সিডেণ্টত এনেকাই মৰিব বোলে। আধা মানুহ, পৃথিৱীৰ আধা মানুহ তেনেকে মৰিব বোলে।
দিয়া নহলে, দিয়া হ'ব দিয়া।
অ, দিয়া হ'ব দিয়া। কাটি দিয়াচোন।